অ শুনিছোঁ কি কৰি আছে হয় হয় কি কৰিছা
এ, আছো এনেই আপুনি কি কৰি আছে।
অঁ ময়ো এনেই ৰুমতে আমাৰ ইয়াত ৰ'দ বহুত বেছি হৈছেতো সেইটো কাৰণে অলপ ৰুমতে সোমাই আছোঁ এতিয়া,
অ আমাৰ ইয়াতো একেই বাকী ভালেই আপোনাৰ
এই ভালে আছোঁ বাৰু এতিয়া সেই গৰমততো কি কি কাম কৰিছা ডিউটি কেতিয়াবা ওলাইছানে
অ এই ডিউটি আছে মোৰ দুটা বজাৰ পৰা।
অ অ ইউটো কৰি ভাল লাগিব চাগে তোমালোকৰ এ চি ৰুমত সোমাই পেলাই ধুনীয়াকৈ।
অ, দিদী।
এতিয়া সোমাল অ ভাল হ'লে কি হ'ব এতিয়া আকৌ ওলাই আহোঁতে বহুত অশান্তি হয় নহয়
অশান্তি মানে গাল চাল পুৰি যায় মানে ইমানেই গৰম লাগে ওলাই অহাৰ পাছত,।
নিেমিিলাগে না
মেমেন লাগে অকমান টাইম ওলাই আহাতে হয় আৰু তাৰ পাছত
উম উম
নৰ্মেল হৈ যায়গৈ আৰু, তাতে ঠাণ্ডা লাগি যায় আমাৰ চুৱেটাৰ মোজা পিন্ধি থাকো আমি
অ' এনেকুৱা অৱস্থা হৈ যায়, এইটোতো বেয়া হৈছে নহয় বেছিত এইটো তেনেকৈ নাথাকিবা মানে নিমিলিবগৈ তোমাৰ
তাকে উপায় নাই থাকিবতো লাগিবই
নহয় হ'লেওতো ইমানটো টাণ্ডা লাগে জানো বেছিকৈ মানে বেছি লগাব নালাগে
আমাৰ মানে কমালেও প্ৰব্লেম হৈ যে
পেচণ্টবিলাকৰ কাৰণে নেকি,
অ পেচেণ্ট বোৰৰ কাৰণে পেচেণ্ট বোৰ মানে এচি কমাই দিলে গৰমত সিহঁতৰ মানে সিহঁতৰ কাৰণে এচি টো বঢ়াই দিব লগা হয় এচি মানে বহুত সোনকালে সোনকালে গৰম হৈ যায় মানে সিহঁতৰ।
হয় নেকি।
সেই কাৰণে মানে
এইটো কাৰণে সেইবোৰৰ কাৰণে মানে আজিকালি মানুহ কি হয় এডজাষ্ট নোহোৱা হৈছেগে হয় নহয় এ চি ৰুমত থাকি পেলাই আকৌ বাহিৰত ইমান গৰমত বাপৰে তেতিয়া মানে চাল তাল পুৰি পৰিবতো বহুত বেয়া হ'ব মানে তেনেকে ত এশ এ চি নি মানে সেইটো কমকে ইউজ কৰিব লাগে ইমান মানে ইউজ কৰিলেতো এইটো মানে নিমিলিবগে। এতিয়া মই দুদিনমান গাড়ীত ফুৰিলোঁ দেই, সেইবিলে গৈছিলোঁটো বা এ, গাড়ীৰ মানে হাৱাটো ভিতৰত আৰু বাহিৰত পৰিৱেশটো বেলেগ হৈ যায়। এইটো কাৰণে মই কি কৰো এই নামিবলৈ হওঁতে মানে এচিটো সোমাই পেলাই অলপ গৰম কৰি লওঁ মানে পৰিৱেশটো মিলাই লওঁগৈ। তেতিয়া ভাল হয় নহ'লে মানে বেলেগ হৈ যায় বহুত।
তাকেতো পতককে গৰম ভাৱতটো আহিলে মানে হয় সহ্য কৰিব নোৱাৰা হৈ যায়।
ইমান যে গৰম হৈছে সিটোৱে কিবা আহিছে বুলি গৈছে জোনত এনেকৈ ন মানে তাপটো বেছিকে বৃদ্ধি হৈছে। মানে এইবিলাক পৰিৱেশৰ কাৰণে হৈছেতো গোলকীয় উষ্ণতা মানে এইবিলাক দুৱ, দুল বিলাক কি হৈছে বেছি হৈছে ওপৰলৈ যাব। পৰা নাই শীতবোৰ
আৰু অ, আজিকালি আৰু বৰষুণ দিলেও গৰম হয়চোন।
গৰম হৈছে অ, মানে গোপ, গোপিয়া বৰষুণ দিছে। গৰম হৈছে। আমাৰ ইয়াতো তেনেকেই এটা ছাইড। বৰষুণ দিয়া নিচিনা হয়, আকৌ বৰষুণ পতাপত পোৱাত ৰ'দ দিয়ে তেনেকুৱা হৈ যায়। আৰু মেগ, মেগেই গাজিছে বেছিকৈ।
মে গাজিছে ৰ'দ বহুত ৰ'দ কিন্তু এতিয়া মেগাজি আছে।
এই তেনেকুৱা ধৰণৰ হৈছে মানে পৰিৱেশটো কিবা টাইপৰ হৈছে মানে, মিলাব নোৱাৰা হৈ গৈছে। তেনেকুৱা হৈ যায়।
কালি অ, কালি দিনতো ৰ তাৰ পিছত গধূলি চাৰে ছটা মানত দহ মিনিট মান বৰষুণ দিলে দবা পিতা তাৰপিছত নাই। কি বা হৈছে আজিকালি ব বঁতৰবোৰ ক'বই নোৱাৰি।
নোৱাৰিছোঁ, একদম মানে গালচাৰ পৰি গৈছে গৰমত।
অ, তাৰ পাছত আজি তাতে এই মাটি চাব গৈছিলে নে?
নাই যোৱা তাত যাব এই সিহঁতে কাম কৰিছে জানো।
তাকেতো কি বা গমেই পোৱা নাই মই।
ময়ো, হয় মই যাব লাগিব কিন্তু মাটিৰ কথাটো মানে এতিয়া এই ৰ'দত সিহঁতেও কাম কৰিব মন নোযোৱা হৈছে মানে।
অ'।
এতিয়া গ, মোৰ মানে বেয়াই লাগিছে গছবোৰ কাটি পেলাবলৈ। ইমান গৰম হৈছে। তাতে আকৌ গছ, চছ ধ্বংস কৰাটো মানে
তাকেইটো। কি কৰিবনো উপায় নাই। এতিয়া ঘৰটো বনাব হলে গছতটো কাটিবই লাগিব আৰু।
তাকে গছবোৰ মানে কাটিলেও। এই চাৰিওফালে কেইজোপামান ৰাখিব লাগে দেই।
অ'।
ঘৰ বনাই থাকিও ভাল লাগিব তেতিয়া মানে একদম কাটি দিব নালাগে মানে।
একদম কাটি দিলে পাছত ঘৰ বনালেও বহুত গৰম হ'ব মানে
এই গৰম হ'ব, মানে তাত এই বাহিৰত যিবিলাক এই বাঁহ গছবোৰ আছিলে যে সেইবোৰ মানে দুই, তিনজোপা এনে ৰাখিব দিব লাগে। মই তেনেকে ক'ম বুলি ভাবিছো।
আহ, আহ, কিবা কৰে আৰু।
উম, খোৱা, বোৱা হ'ল নেকি তোমাৰ?
খোৱা, বোৱা হ'ল আপোনাৰ?
এই মই ফতাপট খালো আজি, ইমান নাখালোগেৌ খাবলৈ হৈ গ'লগৈ। মানে জল অলপ সোনকালে ওলাই আহিলোঁ।
অ', কিবা কামত আ কামত ওলাই আহিছিল নেকি?
অ', কামতে তেনেকে এই মই আজিকালি চব্জিহে দিওতো এই লগতে আকৌ যাবলৈ ট্ৰেইনটোক পাব লাগে বুলি সোনকালে আহিলোঁ।
অ', ওলাই আছে নেকি শাক-পাচলি কেতিয়ালৈকে দিব পাৰিব সেইটো
এইটো জুলাই মাহটো চলিব, আকৌ নতুন ৰু'বগৈ লাগে।
অ',
এতিয়া নতুনকে যদি এনেকে ৰ'দ তেতিয়া ভাল হ'ব লগাবলৈ তিয় লগাম বুলি ভাবিছোঁ আকৌ, কিন্তু এই মানে, মাটিটো চহাব পৰা নাই মানে।
নাই
উম, ভাল হ'ব এতিয়া মানে পতাপত লাগেতো এতিয়া দেৰমাহ মান লাগে, লাগিবলে। তাৰপিছত, আকৌ মানে চলিব আৰু, ছেপটেম্বৰ মানলৈকে চলে নহয়
অ', টা কাম কৰিব নহলে, তিয়হ আৰু এই লাই মূলা লগাব
উম, নহয় লাই মূলাটো হ'ব বাৰু লাই মূলা এতিয়া এই হাল বাবলৈ হ'লেই। মানে, মাটিটো চহাই পেলাই, আগতীয়াকৈ লগাম এইবাৰ মূলা, মূলা আৰু লাই লগাবলৈ হ'লে মানে মাটিটো গুৰি কৰিব লাগে পুৰা। মই সৰু এখন মিনি ট্ৰেক্টৰ এটা ল'ম বুলি ভাবিছো মিনি মানে পাৱাৰ ৱেডাৰ বেছি নলয় আঠ ন হেজাৰ আঠ হেজাৰ দেখুৱাই আছে অনলাইনত তেনেকুৱা এটা ল'ব লাগিব। তেতিয়া মানে এই গুৰি কৰিব পাৰিম মানে এইট থাউজেণ্ড মানত পাৰিম চাগে ই এম আইতটো আহে ই এম আইত কিন্তু কাৰ্ড কাৰ্ড একখন লাগে চাগে
চাৰ্ট মোৰ ইয়াৰ পৰা অৰ্ডাৰ কৰিব পাৰি মোৰ মানে চু পাৰ পে বুলি তিনি অ', তিনি মাহত হেল্প কৰিব পাৰে মানে
অ', তেনেহ'লে ভাল হ'ব তোমাকে মানে পঠিয়াই দিম মই এই আঠ হাজাৰ টকীয়াাতটো। এইমাহত তেনেকৈ পঁচিছশমান দিলে ওলাই আহিব
মই, অ', মই আকৌ ভাবিছো ছিলো ফ্ৰিজ এটা মোৰ ৱালমেট আৰু মই মেলি লৈ ল'ম বুলি, বহুত গৰম চব্জি তবজি শুকাই যায়
হম, হম, আহ তেনেকে লোৱাই ভাল হ'ব হয়
সৰু ফ্ৰিজ এটা সৰু মানে, মিনি টো নহয় আৰু এ চিংগল টো লৈ লম বুলি ভাবো
চিংগল এঘাৰ বাৰ হাজাৰ টকাত পাই যাবতো
দশ মানত পাই যায় অ। তাকে মানে ই এ মাইয়ত ল'ম বুলি ভাবিছ ছিলো মই আৰু আমি তিনিজনী মানে মিলি।
হয়।
সেইবাৰ আৰু
কোনোবা আ, যিজ হয় যিজন যিজনে লৈ যায় তাইয়ে লৈ গ'লে হ'ল ন।
অ, সেইটোয়ে।
পইচা দি পেলাৰ পিছত
এনেও এতিয়া চবে ইউজ কৰিব।
উম, হম লাগেটো লাগেটো, চাৰিজন মান মিলি পেলাই লৈ লওক। পাঁচজন মান মিলি চবে থৈ দিব পাৰিব কিবা বস্তু ৰাখিলেও, এনেইতো ৰুমত ইমান বস্তু নাৰাখে নহয়। এই বস্তু চব্জিবোৰ হে লাগিব আৰু।
উম এই পাঁচজনী মান হ'লেও বহুত বেছি হৈ যাব। তিনিজনী তিনিজনী ভাল আৰু অ।
উম এতিয়া ওলাইছা নেকি তুমি?
ওলাবলে লৈছো ৰ'ব ওলাম আৰু, বাকী মোৰ ৰুম মেডে আপোনাক ফোন কৰিম বুলি কৈ আছিলে এইটো, কিন্তু আ আপুনি টাইম নাপায় কাৰণে ফোন নাই কৰা চাগে।
অ এতিয়া মানে বিন্দাস, হয় হয়। আজিৰ দিনটোত আছোঁ মই এনেই আছোঁ, মানে ফোন পাতিব পাৰিম মানে।
গধূলিলৈকে থাকিব নে?
অ গধূলিলৈকে একদম অ। অ বধল কাৰেণ্ট গুচি গ'লও, কি হ'ব এতিয়া? প্ৰব্লেম হ'ব।
তাই মৰ্ণিং ডিউটি গৈছে বাৰু তাৰ পৰা আহি ফোন কৰিব পাৰিব। দেউতি পৰা আহি, তাই আজি মন, উম উম।
ৰেকৰ্ডিঙৰ কাম বিলাক কৰিব লাগিব।
অ ৰে কাম কৰিছে নে? মই এই দুদিন হ'ল কৰাই নাই। মানে বহুত গৰম যে এই ফেন
উম হুম এ চি লগাই পেলাই কৰিব পাৰি আৰু। এচি এচি টো অন কৰি পেলাই তেতিয়া ভাল।
অ ভাল আৰু কিন্তু বেকগ্ৰাউণ্ড থাকে যে। সেই কাৰণে
মানে টো আৰু কিমান
থাকিব নে ঘৰত যাব?
এই চাই লংচোন বাৰু কামবোৰ কেনেকুৱা হয়।
কি কাম আছে আজি?
কাম-চাম ওলাব পাৰে কিবা কিবি।
অহ।
দেই
অ ৰোৱা শেষ হৈ গ'ল নেকি?
ৰুৱা মানে এতিয়া ৰুব পৰা নাই চোন, এই ৰ'দত। যিকণ মানে, গৰম বেছি হৈছেতো। পানীও নাই এতিয়া ৰুলেও ভাল নহ'ব নহয়, এনেকে গৰম হ'লে মানে
এই এইবাৰ বেছি পৰিছে গৰমটো।
উম গৰম একদম গুৱ গুপিয়া হৈ গৈছে, বেলেগ বস্তুও থাকিব পৰা নাই আৰু। নহয় বাৰু।
তাকে ৰুলে ৰুব লাগিব চাগে, এই কঠীয়া আমাৰো কঠিয়াবোৰ সৰু হৈ আছেটো।
অ।
তাকে অলপ ডাঙৰ হয় লওক, পোন্ধৰ দিনমান পিছত, ৰুলে ভাল হ'ব আৰু। বৰষুণ দিবগে বাৰু।
টাইম হোৱাই নাই, আচল বাৰিষা আহাই নাই।
আগষ্ট, জুলাই শেষ হোৱাৰ পিছত
আমাৰ ঘৰ ফালেও তাতো ৰু'ব পৰাই নাই, সেই পানীয়ে নাই।
অঁ তাত দিব নোৱাৰোঁ আৰু পানী মানে বৰষুণ দিলেহে হ'ব।
ডাঙৰ দাদা ৰুলে একপুৰা।
উম।
আৰু আছে বোলে এই ৰ'দত আৰু কেনেকে ৰুব গৰম নোৱাৰি
উম হুম তাকেইটো।
ভাত কিহেদি খালে আজি কি বনাইছিলে? হেল্ল'!
এ অ
আজি কি কি বনাইছিলে
এই কিবা ভেন্দি ভাজি, তাৰপিছত আলু অলপ দিছিলে।
অ'।
লৰালৰিকৈ খালেও ইমান মানে আকৌ ভোক লাগি গৈছেচোন
অ'। এই গৰমত ভাত চাতো খাব মন নাযায়, ভোগে নালাগে মই খাব লাগে খাওঁ আৰু ভোক চোক নাই।
এই তোমালোকৰ তাত বেছি গৰম হৈছে, উ আমাৰ ইয়াত ইমান গৰম নহয় বাৰু। মানে এই বিল্ডিং বিলাকত বেছি গৰম।
ৰুমৰ ভিতৰত ঠাণ্ডা, ৰুমৰ ভিতৰত মানে পাৰে বাহিৰত ডিউটি যোৱা। দ মিনিট পাঁচ মিনিট টাইমতে মানে এনেকুৱা গৰম হয় তাৰি,। ছাল জ্বলি যায়।
অঁ তেনেকৈ অঁ ইফালে উঠোতে উঠি যাওঁতেও বহুত গৰম হয়তো
মানে পকা পকাৰ তলৰ পকাৰ পৰাও মানে প্ৰ ভাৱটো আহি যায়,।
অ, শিপটো আহেটো তাতো মানে তেনেকে মাটি মানে চব। পকাই কৰি দিছে গোটেইটো গছ গছনিটো একেবাৰেই নাই ইপিনে গোটেই চাৰিও ফালে তাত গৰমটো বেছি হয়,।
অ আমাৰ কৈছিলো আপোনাক
অ
হ লৈ নাযায় আৰু।
কেলে'।
এ এতিয়া পুৰণা যিমান আছে সিহঁতকহে লৈ যাব আমাক লৈ নাযায় আৰু
অ, অ পুৰণা বিল্ডিংত
অ, ভালেই হৈছে মই ভালে পাইছো যাব মন নাছিল ম
উম, হুম আকৌ নতুন এটা তাত অ কিবা বিচাৰিব লাগিব তেনেকুৱা।
হয় আৰু হেইটো